অ এই কি কৰিবা আৰু এনেই বাহিৰতে অলপ খোজ কাঢ়ি ফুৰিছো, তুমি কি কৰি আছা? বহুত গৰম আজি গম পাইছা ইমান গৰম আৰু তাতে মানে আ আমাৰ এই ওচৰতে তোমাৰ হেৰি শিকাই আছে ব্যায়াম শিকাই আছে যে তাকে এঘন্টা মান তাকে কৰি আহিলো। ৰ'বা ইমান গৰম লাগিছে আহি, উম, অ' তুমিও ব'লা? অ', লগেই নাপালোচোন মানে
এ লগে নেপালো মানে হেৰি মই আকৌ আলহী আহিলে ফোন কৰিলে গুচি
অ গুচি আহিলা অ ময়ো যোৱা অলপ দেৰি হৈছে নহয় তাত গৈ পেলাই সেই তোমাৰ অকমান মানে ধৰি লওক আজি মানে নৰ্মেল খিনি কৈছে আৰু যে কেনেকে ব্যায়াম বিলাক কৰিব লাগে কাৰণ চব নতুন নতুন মানুহ আহিছে যে কৈছে এনেকে এনেকে কৰিব লাগে আৰু শিকাইছে নৰ্মেলখিনি প্ৰথম ব্যায়াম কৰাৰ আগতে আমি মানে কিকিটা মানে এক্সাৰচাইজ কৰি ল'ব লাগিব প্ৰথম তাৰ পিছতহে বেছি সেইবিলাক কৰিব পাৰিম ন টান বিলাক সেইখিনি অলপ শিকাইছে এই কৰোতে একে ককালটো মচাই গৈছেহে।
অঁ তাকে ভাল হ'ব নহয়। আমি সদায় কৰিলে আমাৰ বিষ কোষবোৰ নাইকিয় হৈ যাব।
উম হয় চাগৈ বুজিছা, এতিয়া আমি যে ইমান খোজ কাঢ়িব নোৱাৰো দৌৰিব নোৱাৰো ন ব্যায়াম কৰিব নোৱাৰো মই ন উম অ এই বিশালতে পাই বুজিছা। মই আজি গৈছিলো নহয় বিশাল অ তাৰ পৰা লৈ আহিছোঁ তিনিশ টকাকে লয়। তাৰ পৰাই ল'বা, অ এখনত তিনিশ টকা তোমাৰ তাৰ পৰাই ল'বা। অ' মেট এখন ল'বা সেইখন বেছি ধুনীয়া কোমল যে তাত ভাল আৰু কি জানানে মেটখন আৰু এটা কাৰণে কি কাৰণে ভাল তুমি যদি ইলেকচন দি উঠি কৰিব যোৱা তেনেহলে সেই মেট খন তোমাক দৰকাৰ হ'ব শুবলৈ বিচনা নাপালে, অ', সেইখনে লৈ ফুৰে চবেই মই দেখিছিলো তো আগতে মই ভাবো দেই এইখন কি লয় ফুৰে। এতিয়া ভাবিছো মেটখনকে লৈ ফুৰে আচলতে বুইছা। বহিব কৰিব সুবিধা য'তে পাৰা পাই দিলা অ' কোৱা
মই মানে এতিয়া সেই সোমবাৰলৈ আকৌ সোমবাৰলৈ দিনতটো চোন দিও বুলি কৈছো এ দিনতো দিলেচোন অসুবিধা আমি নোৱাৰিমেই।
অ' সেইটোৱে হয় দিয়া ন, সোমবাৰতনো ক'ত পাৰিম হয় সোমবাৰে ব বন্ধও নাই ন কিন্তু বুধবাৰ পৰা যিহেতু গৰম বন্ধ হৈ যাব তেতিয়া কিন্তু পাৰিম, তেতিয়া কিন্তু পাৰিম কিন্তু দেই অ' দিনত গৰমত নোৱাৰিম দিয়া। এই ৰাতিপুৱা আৰু সন্ধিয়া যদি দিয়ে সেইখিনি সময় কিন্তু কৰিব পাৰো, নহয় বাইদেউ গৰাকীয়ে তুমি টো গুচি আহিলা নহয় পিছত কৈছে যদি আপোনালোকে যদি কৰোঁ বুলি কয় ছয়টামান বজাৰ পৰা মই দিব পাৰিম বুলি কৈছে। সন্ধিয়া অ' মই কৈছো ছয়টা মান আৰু বিশ পিছত মানে বহুত খিনি মানুহ আছে যে হয়, আমি ধৰি লওঁক চব কথা ক'বও নোৱাৰো। ন সকলোৱে কৈছে আৰু কৈছে আমাৰ সময় সুবিধা মিলাই পেলাই যিহেতু আপুনি কৈছে চাও আমি যদি ছটা বজাত চবে যদি মানে সুবিধা অনু যদি পাওঁ তেনেহলে আমি ছয়টা বজাতে কম দিয়ক কৈছে সন্ধিয়া। তেওঁ মানে আমি কৰি থাকিম কৈছে আপুনি এনেকে শিকোৱাৰ পৰা মানে আমি ঘৰতো কৰিছোঁ বিষ শিখ বিলাক অলপমান ভাল পাইছোঁ বুলি কৈছে দেই সকলোৱে এই তোমাৰ অলপ অ' অ অকমান অ সেইটয়ে অকমান মানে উম ভাল ছে আৰু অকনমান বয়সীয়া মানুহ আছে যে ধ আমাৰ মাহঁতৰ সমানৰ মানহ খিনি যে হয় তেওঁলোকৰ এতিয়া চুগাৰ টুগাৰৰ কাৰ নহয় জানো সেইটো কাৰণে ধৰা তেওঁলোক কাৰণে কিছু ব্যায়াম কৈছ এ সেইবিলাক কৰিলে ভাল অ', অ', তেখেতলোকে সেইটো কাৰণে অ', সেইকাৰণে মানে চব ব লাগিব কিবা এটা মানে তেওঁ তেনেকে বিচৰা নাই দেই কিন্তু চবে মানে আলোচনা এটা কৰিছে আৰু। খুৰাহঁতেও যে মিলিয়ে মিলি কিবা এটা অ', নকয় আমিহে দিব লাগিব যে হয় গোটেইখিনিয়ে মিলাই পেলাই কিবা এটা দিয়াাতটো ভাল হব বুলি
ভাল হ'ব আকৌ নহয় তেওঁতো স্কুটি খৰচ কৰি পেলাই তেনেকে ডেইলি নিজৰ ক্ষতি কৰি ন আহিছে আজি এতিয়া আমি এ সেইকখন সময় কাৰণে মই গলো ঘৰ পৰা আলহ আহিল ফোন কৰিলেে গুচি আহিলো তাইতো তেনেকুৱা নাই ন' দিব লাগিব, দিব লাগিব।
সময় অ তাকে আৰু কৈছে আমাৰ ইয়া ৰাস যে হয় ৰাস মন্দিৰ এটা আছে নহয় ওচৰতে তাতে কৈছে তাতে কৰাটো ভাল হ'ব বুলি কৈছ ছে আও মই বোলো অ', তাতে কৰাটো ভাল হ'ব, যদি কৰে আৰু। তাকে কৰিম দিয়া অ', আমাৰ ওচৰেৰে হ'ব তোমাৰো ধৰি লওঁ এই হেৰি কৰিবা এ এইফালৰ দি সোমাই যাবা আৰু ন' আহি পেলাই। সোমাই পেলাই আকৌ কৰি পেলাই যাবাগৈ আৰু মান দূৰ হ'ব আৰু তোমাৰ ন' অ', আনো
তাইহে কৈ আছে, মোৰ ইমান মন নাই টিউচন দিবলে আৰু নিদিলেও মানে হেৰি তাইক মই স্কুলৰ পৰা আনাৰ পিছ খোৱাই পেলাই থৈ যাব পাৰিম আৰু যদি ছট মানৰ পৰা দিয়া আৰু ভাল কথা তাইক মই শুৱা পা উঠাই
তাইকো লৈ যাবা, তাইকো লৈ যাবা, তায়ো অভ্যাসটো হৈ থাকিব গম পাইছ চানে ফূৰ্তিৰে সৰু সৰু ল'ৰা-ছোৱালী দেখিছা নহয়, আজি বহু
নহয় আকৌ তাতে গ'লে আকৌ হেৰি যে ওলাই গলে ডেইলি অভ্যয়াসটো
অ', সেইটোৱে অ', নহয় কেতিয়াবা ধৰি লওঁ এতিয়াটো পৰিক ক্ষা নাহে আৰু শেষ হৈ যাব ন' সেই লৈ যাবা, এইটো মাহ নিলে একো নহয়, এ সেইটো বন্ধ অলপমান অ', নিবা, অলপমানে ব্যায়াম কৰি আহাৰ পিছত পঢ়িবও মন যায় গম পাইছা কাৰণ পঢ়া-শুনা ল'ৰা-ছোৱালী সুবিধা অনুযায়ীহে দিব, হয় ব্যায়ামবিলাক। তেওঁলোকেতো চব জানেই কোনবিলাক ব্যাম কৰিলে তেওঁলোকৰ মনোযোগ বিলাক বাঢ়িব। ত' তেনেকে শিকাব আৰু, আৰু বাইদেউ গৰাকীয়ে কৈছে তোমাৰ, সেই গৰম বন্ধৰ পিছৰ পৰা তিনিগৰাকী আহিব বোলে।
অ' তেখেতৰ লগত আৰু বেলেগে শিকাই তাৰমানে। এ, তিনিগৰাকী আহিলে আকৌ তি- আমি দিব লাগিব নহয় কিবা এটা।
নহয় নহয়, এ, তাকেতো আমি কথা যে পাতিছোঁ। আমি ধৰিলোৱা যিটো পইচা দিম সেইটোতে তেওঁলোকৰ তিনিগৰাকী মিলি যাব আৰু মানুহ বহুত হৈছে নহয় তোমাৰ। আজি আৰু বহুত আহিছে মানুহ উ গোটেই তোমাৰ ফিল্ড খন ভৰ্তি।
হেৰি একে দৌৰা-দৌৰকেহে কৰিছো ত' কৰি পেলাই আকৌ সেই আ কালিও সেই আধাতে আহা নিচিনা হল শেষলৈ থাকিব নেপালো। আজিও সেয়া শেষলে থাকিবলৈ নহলে।
গমেই নাপালা সেইটো কাৰণে তুমি মানুহখিনি কিন্তু মানুহখিনি হৈছে তোমাৰ যত- যথেষ্ট খিনি মানুহ হৈছে কিন্তু দেই মানে চকলোৱে বহুত ভাল পাইছে। নোৱাৰে আচলতে আৰু কি জানা, ল'ৰা ছোৱালী খিনিৰ কাৰণেও তুমি এতিয়া চোৱা ডেকাখিনি যিখিনি ব্যায়াম সেইখিনি ব্যায়াম তোমাৰ বয়সস্থ মানুহখিনি- আৰু তেওঁলোকৰ যিখিনি ব ব্যয়ায়াম সৰু ল'ৰা ছোৱালী খিনিয়ে কৰিব নোৱাৰিব নহয়। সেইটো কাৰণে মানে তুমি ধৰি লও যদি তোমাৰ ছোৱালীজনী দিয়া তুমি তাইৰ কাৰণেও কিবা এটা দিবই লাগিব ন'? ত' সেইটো হিচাপত তেওঁলোকক মিলাই দিব লাগিব মানে আৰু অ। সেইটোৱে। সেইটো সুবিধা হ'ব আৰু ন' লগতে ধৰি লক খোৱা বোৱাটোও আমি মেইনটেইন কৰিম আৰু তেতিয়া ধৰি লক অলপ হলেও অলপ আমাৰ স্বাস্থ্যটো হে ভাল হ'ব দিয়াচোন অ ল'বই লাগিব। অ ইমান টকা খৰচ কৰি আমি খাই বৈ সেদাই আছো ন'। ত' এইখিনি পইচা আৰু স্বাস্থ্যটোৰ কাৰণে দিয়াটো কোনো ডাঙৰ কথা নহয় ন'? সেইটোৱে।
এ, ছোৱালীজনীয়ে আমাৰ, আমাৰ এতিয়া শিকোৱাাতটো চোৱা দুঘন্টামানতো শিকাই ন' তাই? দুঘন্টামান শিকাই হেৰি মইহে ভাবিছো হেই, মাজে পাতে চাহ একাপ-একাপ খুৱাব লাগিব তাইক। চবকে নহয় আৰু
চাহ নাখায়।
তাকে চবকে নহয় এনে বেয়া লাগে দিয়াচোন দুৰ ঘন্টা সময় তেনেকে থাকিব আমি তাৰ পৰা আকৌ যাম একে গুচি-গুচি আহিম কথাটো দেখিবলে
তেওঁচোন আজি কৈছে নহয় তেওঁ কৈছে মই তেওঁ নাখাওৱে। বিস্কুট এইবিলাক একো ব্যৱহাৰ নকৰো। এতিয়া চেনি দিয়া চাহকাপ তুমি কেনেকৈ দিবাগৈ তেওঁক
ধুনীয়াও ন'? স্বাস্থ্যটো ইমান ধুনীয়া ন একেবাৰে মানে হে, সৰু ছোৱালী নিচিনাই হয় কিন্তু বয়সতটো আমাৰ নিচিনাই হ'ব।
অ, তোমাৰ নহয় মই এনেই সেনা, মাজতে মানে তোমাৰ ইউটিউবিলাক চাই থাকোঁ নহয় এইযে হেৰি তোমাৰ ব্লগাৰবিলাক যে থাকে যে তাতে এগৰাকী বাইদেৱ ব্যয়াম শিক- তাই নহয় তেওঁ যে এ পি এছ চি পাছ কৰি চাকৰি কৰি আছিলে গম পোৱা কিন্তু তেওঁ মানে কি হ'ল চাকৰিত মানে ইমান এটা সুখ পোৱা নাই মানে। কৰি পেলাই। সেইটো কাৰণে তেওঁ নিজে মানে ৰিজাইন দিছে আৰু তেওঁ কৈ আছে মানে মই মানে যিটো- কাম কৰি ভাল পাওঁ সেইটা হৈছে যোগা। মই মানে মানুহক শিক- তাই বা মই নিজে কৰি, নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ মই ভাল পাওঁ কিন্তু মোৰ চাকৰিটোৱে মানে মোক সেইখিনি সুখ দি থাকা নাছিলে। সেইটো কাৰণে ধৰি লও মই মানে চাকৰিটো যেতিয়া এৰিছিলো মোৰ ভন্টিক বা মোৰ হাজবেণ্ডক কৈছিলো মানে মোৰ মানুহ জ- ন' তেতিয়া তেওঁলোকে প্রথম কৈছিল যে অলপ দিন কৰি, কৰিলোৱা তাৰপিছত যদি বেয়া পোৱা তেনেহ'লে এৰি দিবা আৰু কিন্তু মানে তাই মানে তেতিয়াও মানে কৰিব মন নগ'ল চোৱাচোন তেনে- তেনেকুৱা এজন মানুহে নিজৰ চাকৰি এৰি দিলে ব্যায়ামৰ কাৰণে ব্যায়াম কৰি ভাল পায় ব্যায়াম শিকাই ভাল। তাকেই কৰিব মানে তেওঁ তেওঁমানে কৈছে দৰমহাটোত মানে যিখিনি পইচা আহে তাতকৈ মানে তেওঁ মানে ব্যায়াম শিকোৱাত মানে বেছি আহে।
অ সেইটোয়ে কথা নহয় নহয় তেওঁ গৈ পাই তাত বহিহে থাকিবগৈ লাগিব অফিচ এটাত কিন্তু ইয়াত যে তেওঁ তেওঁৰ নিজৰ শৰীৰটো ধুনীয়াকে চৰ্চা কৰি আছে উম
তেওঁ তেওঁ মানে অনলাইন ক্লাছ কৰে গম পাইছানে? তেওঁ ৰাতিপুৱা কৰে আৰু তেওঁ নহয় ডেইলি মানে খোৱা বোৱাৰ ওপৰতো দি থাকে নহয় তেওঁ একদম যথেষ্ট মানে নৰ্মেল খাই বা ভাত পানীবিলাক চব নৰ্মেল খাই গম পাইছা তুম তেওঁ মানে কি জানা ৰাতি ৰাতি একদম ছটা চাৰে ছটা বজাতে খাই বৈ। নিজৰ খোৱা বোৱা খিনি মানে শেষ কৰি দিয়ে সেইটো কাৰণে বহুত ধুনীয়া বয়সতো চাই তুমি চাবা মানে বহুত বহুত ধুনীয়া দেখিবলৈ ছোৱালীজনীক মই তোমাক বাৰু দিম দিয়া মানে হেৰি দেখাই দিম আৰু কাৰ কথা কৈছো মই তুমি নিজে মানে তাৰ ষ্টোৰীটো চাবা ভাল লাগিব। অ পঠাই দিম তাক শিকাই থাকে আৰু যদি কোনোবাই মানে অনলাইন ক্লাছ কৰোঁ বুলি কয় অ আৰু অনলাইন ক্লাছ যদু কৰোঁ বুলি কয় তেওঁ মানে কয় আৰু যদি কোনোবাই কৰোঁ বুলি মোক মেচেজ কৰিব মই মানে ধৰি লওক জইন কৰি দিম মোৰ গ্ৰুপটোত আৰু বুলি কয় লাইফ দেখাই থাকে আৰু তেওঁ দেখাই থাকে বেলেগে কৰি থাকে অ', অ। অ সেই মাহেকৰ মৰত তেওঁ পইচাটো তেওঁ যাতে পইচা পাবই ন তুমি এতিয়া ধৰাচোন তুমি এজন এজনেতো নক কৰে ন কিমান খিনিয়ে কৰে একেলগতে হৈনে নহয় আছে তো
মই বহুত পাইছো কিন্তু কিন্তু আজিলৈকে কৰা কৰি পোৱা নাই মই কিন্তু এই মোবাইলত চালে কেতিয়াবা আহে যে
অ আহে আহে আহে সেই সেই মানে বাইদেউ গৰাকী মানে তোমাৰ সে চাকৰি কৰি আছ চ এ পি এছ চি পাছ কৰাটো কিমান ডাঙৰ কথা ন মানুহৰ কাৰণে তেওঁ তাত চাকৰি কৰি আছিল। চোন তাৰপিছত চাকৰি এৰি দিলে তোমাৰ এনেকুৱা মানুহে আচলতে সুখ মেইন গম পাইছা নে তেওঁ মানে য়োগা কৰি বেছি সুখী মানে এইটোৱে সেইটোয়ে ইমান ভাল লাগিছে। তেওঁৰ কথাখিনি শুনি মানে আৰু ব্যায়ামবিলাকো দেখাই থাকে বহুত ধুনীয়াকে দেখাই থাকে গম পাইছা, দিয়া চাকি বন্তি দিলা? অ', অ দিয়া মোৰ চাহ পানী খাই লওঁ হা।
আহ আহ ঠিক আছে দিয়া আহ আহ